হেল্ল, ' হেল্ল', অহ খালোঁ। বা তোমাৰ ভালনে?
ভাল ভাল। তোমাৰ ভাল?
উম, আছোঁ দিয়া। এই ভাত পানী খাই অকণমান বহিছোঁ, ইমান গৰম লাগিছে।
অহ।
তাতে গৰম পৰিছে নে? গৰম পৰিছে ন'। উম, ৰাতিপুৱা সময়ত অকণমান‌ ভা ভাল লাগি থাকে বতৰটো, এই দহটামান বজাৰ পৰা একদম গৰম গৰম আৰু, একেবাৰে শেষ ৰাতিলৈকে গৰমেই হৈ থাকে।
অহ, এতিয়াই গৰমটো পৰি লে আৰু পিছত আৰু বাঢ়িব।
তাকেতো দুমুহা আহিছিল নেকি?
ইফালে অহা নাই। তোমালোকৰ, ‌তাত কি ধুমুহা আহিছিলে?
নাই নাই মানে মাজতে অলপমান গাজা নিচিনা পালোঁ বতৰ, মই বোলোঁ আহিব নেকি, তাৰপিছত বেছিহে গৰম লাগিছে। হয়তো বৰষুণ আহিবও পাৰে দেৰিকে।
অহ, ইয়াত একো নাই। কো গাজা চাজা নাই বাৰু। আজি, আজি এইটো বৃহস্প-বৃহস্পতিবাৰ ন', নিৰামিষ আছিলে, মই পনীৰে বনালোঁ।
অহ, পনীৰৰ কি ৰেচিপি বনালা?
চেপি শিকিছিলোঁ
বা‌ বা, কেনেকুৱা? মানে চাহী পনীৰটো নে কি?
নহয় এইটো দুধ পনীৰ বুলি পাইছিলোঁ। মানে গাখীৰ ধৰা আনিব লাগে এক লিটাৰ গাখীৰ তাতে পেষ্ট কৰিপেলাই মানে এ, কাজু দিব লাগে। কাজু পেছ কৰি দিব লাগে। বা এই হেৰি খিনি অ কনমানকে হেৰি কৰি ল'ব লাগে উম আদা চপ অকণমান ফ্ৰাই কৰি তাৰপিছত ইয়াক গাখীৰত দি দিব লাগে। আৰু গাখীৰ দি লৰাই থাকিব লাগে এইবিলাক। উম, হেৰি দিব লাগে আৰু অলপ, অলপ মছলা। আৰু অকমান দিব লাগে আৰু মানে মিঠা টাইপৰ হয়।
অ' মানে চেনীৰ চেনী নিদি পেলাই তোমাক গুৰ দিলেও নহব জানো?
অ গুৰ দিবও পাৰা।
অ' মানে ধৰা চেনিটো
মানে ধৰা চেনিটো স্কিপ কৰিবলৈও পাৰি।
আচ্ছা-আচ্ছা, গাখীৰৰ মিঠাটোৱেটো মানে গাখীৰটো মিঠা থাকে ন?
অ।
মানে সেইটো মানে গৰম কৰি কৰি ক্ৰীমৰ নিচিনা কৰিব লাগিব। দিব ন'। মানে ডাঠ কৰিব লাগিব। অ', আটচ্ছা খাবলৈ চাগৈ টেষ্টি হৈছিল ন'? আমাৰ আজি হেৰি কণী তৰকাৰী।
অ'। কণী তৰকাৰী।
এই আৰু এনেই চিম্পুল আৰু বেলেগ নাই আৰু কণী তৰকাৰী।
উম।
ভাজা। তাৰপিছতে মায়াছ তাৰ কৰিছিলা আচাৰ অকনমান ল'লো।
মায়ে কি আচাৰ বনাইছিলে?
আমৰ আচাৰ। আম মানে ঘৰতে আছে। তাহাঁও দুজোপা গছ এই বতাহ ধুমুহাটো পৰিচা আৰু গছজোপা এজোপা গছৰ মানে কিবা বেমাৰ লগা নিচিনা হৈছে নেকি, আমটকেইটা মানে নিজে নিজে সৰি সৰি যায়। আৰু এওঁক সেই কিবা থেতেলা খোৱাৰ নিচিনা বা ক'লা পৰা নিচিনা তেনেকুৱা হৈ হৈ সৰি যায়। কিবা মানে পোক নাই কিন্তু ভিতৰত। এ কিবা মানে কিবা চাগে পোকে কামুৰিহে দিয়ে নে কি নে, সেই মানে তেনেকুৱা হয় বস্তুটো মানে বেমাৰ লাগা নিচিনাহে হৈছে হ'বলা। বুজি পোৱা নাই আৰু সেইবিলাক। সেই গোটাই, গোটাই মায়ে কাটি কাটি থৈ সেই আচাৰ অকণমান বনালে, পৰহি বনাইছে আচাৰটো। আজি বোলো অকণ খাই চাওঁচোন। জলা চাহ বনাইছো আৰু।
অ', জ্বলা
উম, জ্বলা আচাৰ খাই পেলাই ভাল লাগিছে আচাৰটো।
অ', আমাৰ এই মিঠা আচাৰো কৰিব পাৰি নহ গৰু দি।
তাৰমানে আমটোৰ পৰিমাণটো কম যে। এ অ', কৈছা অকমান ন' ন' মানে এজনী দুজনী মানুহৰ কাৰণে বোলে ইমান হেৰি নালাগে।
আৰু মানে এ, মানে এতিয়াতো একেবাৰে কলিতে আৰু অকণমান গুটি, মানে অকণমান গুটিটো ধৰিলে এতি গুটিটোবেদি
খাই অ', সেইটোও ভাল লাগে বহুত বনাব পাৰে আমৰ আকৌ। সেই যে উম, জলা দি পেলে অকণ বইল কৰি কি বা হেৰি, কি বুলি কয় নহয়? অ, কি নামটোৱে পাহৰি থাকিলোঁ।
অম্বল নেকি?
পলম বলম বলো বনে হে নহয়, অম্বলটো বনাব ত মানে ভাল লাগে এতিয়া দেখোন আম নাইকিয়াই হ'ল গছত পৰি পৰি।
অ'।
ধুমুহাটো বহুত নষ্ট হ'ল।
উম। বতাহত অ', নচ হৈছে হেৰিবিলাক আৰু আৰু তেনেকে কঠালৰো আছ চাৰ বনাব পাৰে।
কঁঠালৰ আচাৰ বনাব পাৰে নাই নাই মায়ে নাজানে নেকি? সেই ময়ো নাজানো ৰেচিপিটো মানে কঁঠালটো ইমান মানে কাৰো মানে প্ৰিয় নহয় যে। সেইকাৰণে কঁঠালটো প্ৰতি মানে ইমান হেৰি নাই এনে ক কঁঠালৰ মুচি খোৱা হৈছে বাৰু। সেইটো ময়ো ইমান ভাল নাপাওঁ। মানে সেইকাৰণে আৰু তেনেকে নবনাই। সেই এদিন বনালে এসাঁজ দুসাঁজ। খালো আৰু হৈ গ'ল আৰু।
সেয়া মই যে পাহৰিয়ে থাকিলোঁ ঘৰলে গ'লো এ কঁঠালৰ মুচি এটা লৈ আহিব পাৰিলোঁ খাবলে। পাহৰি থাকিলো নহয় এবাৰ মই ঘৰতে গছ কঠাল ধেৰ লাগিয়ে মানে কি আৰু তিনিজোপা কঁঠাল। মনলে মানে একেবাৰে নাহিলে। কঠাল এটা যে অকমানি এটা লৈ যাব লাগিছিল বিহু বুলি ঘৰত গৈছিলো যে মই এতিয়া কঁঠাল মই নিজে। ক'লোঁ মানে সিমান ইমানেই পাৰ হৈ থাকিলো মচি মচি এটা লৈ আহিব পাৰোঁ। দুটাও লৈ আহিব পাৰো সেনেকে বনাই খাই। খাবলে।
পাৰাটো
একদম পাহৰি আহিলো দেই।
উম আকৌ এই কেঁচা কঁঠাল টো অকনমান গুটি লগা পিছত ধৰা অকণমান পুৰঠ। হৈছে আৰু পকা নাই কেঁচা কঁঠালটো মানে। নিমখ জলকীয়া সানি খাই ও। ভাল লাগে নহয় তেনেকে অ আক মই তেনেকেই ভাল। পকা কঠালটোৰ গোন্ধটোৱে সহ্য নহয়।
সে পকা কথা কঠালৰ গোন্ধ টো মাঠাটো কামুৰি নাযায় নে।
অ', কিবা লাগে আৰু মুখত যদি কিবা কাৰণত খালোঁ, সেই গোটেই উগাৰবিলাকো কঁঠাল কঁঠালে আহি তেনেকে ইমান বেয়া লাগে লাগে লাগে মও খাব নোৱাৰো এ মায়ে সেই মাজতে সেই। পকা কঁঠালটো চেকি পেলাই অকণমান দিয়ে। বাতি এটাতে খা বুলি সেই। খাও নহয় মুখখন কিবা চেনি গুটি খোৱা নিচিনা লাগে কিবা অদ্ভুত আৰু উগাৰটো দুদিনমানলৈকে কঁঠাল কঁঠালেই আহি থাকে।
অ ময়ো মানে পকা কঠাল হলে ভাল নাপাওঁ এনেকে নিমখ দি পেলাই একেবাৰে। মছলা দি
অ', কেঁচা কঁঠালটো ইমান ধুনীয়া লাগে। উম, খুব ভাল লাগে, মই কেঁচা কঠাল খুব খাওঁ। মানে কি
মও খাও আমাৰ ঘৰত অ আছে যে তিনজোপা লাগি থাকে আৰু মই হেৰি তেনেকুৱা হয় অৱশ্যে ইয়াত। তা যাওঁতে দেৰি হ'লে কেতিয়াবা পকিয়ে যায়গে।
উম উম উম ন কোনোবা এটা জাত। তৰ মানে অকল কেঁচাই খোৱা জাত বুলি শুনো মানে হয়নে নহয় নাজানো
অ' এনে, অ', আমাৰ ঘৰজোপাও তেনেকুৱা হয় মানে।
অ', অ', অ', কিছুমান পকিলে ইমান ভাল নহয়, অ', সেইটো এটা তেনেকুৱা, আমাৰ ওচৰত। ওচৰত এঘৰ আছিলে। তাহাঁতে মানে দিয়েহি, মই খাই ভাল পাওঁ কাৰণে। এতিয়া গছজোপা কাটিলে আৰু।
অ', আৰু হেৰি মই সঁচাকে দে ইমান মোৰ মনলৈ নাহে। আহিলে মই ক কলি দুটাৰ মান লৈ আহিব পাৰোঁ। মগজু মান নাহিলে, কেতিয়াবা। কিছুমান চিন্তা নাহে।
নাহে, অ', উম, উম, মানে এনেও মনত নাহে। হৱ এনেও ঘৰত থকা বস্তুটো ইমান হেৰি নাথাকে।
উম, মই এতিয়া যেতিয়া মানে বজাৰত এতিয়া যেতিয়া দেখো, অ', কঠালৰ কলি উলিয়াইছে তেতিয়া মনটোৱে কঁঠালৰ কলি এটা কিনিবলৈ মনটো বেয়া লাগে আৰু।
ক'ত আছে?
অ', ঘৰত থকা বস্তুতো এতিয়া ধৰা মই হেৰিও কিনো। অ', এইটো কি? পচলা কিনো নাই পচলা। মনতো বৰ দুখ লাগে আৰু ইচৰাম কি বস্তু যে। কিনিছো এনেকুৱা লাগে।
অ', এইটোতো ঘৰতে পোৱা যায় ন এভেইলেবল। কিন্তু আমিও কিনিয়ে খাব কিনিয়ে খাওঁ ইয়াত নাই যে আমাৰ আছিল আগতে কঠাল হেৰি কলগছ। এই পিছফালে মানে। পানী টেংকী অলপ বঢ়ালে, সেইকাৰণে মানে, সেই কাটি দিলে। দিয়াৰ কাৰণে মানে আৰু। তেতিয়াহে। কিনিয়ে খোৱা যায়।
অ', অ', হেৰিয়ে, অ', কচু কিনি দিলে কেতিয়াবা কচু। প্ৰসাদ কিনিবলৈ মন্দিৰ আনো নাই।
উম, নকবা মই মানে কচু খাওঁ খাওঁ কে আছোঁ, কচু আমি লগাই লৈছিলোঁ ঘৰত। মই খাই ভাল পাওঁ যে। এই মাজতে সেই মোৰ থাইৰড টৰ প্ৰব্লেম আছে যে, ডক্টৰে ক'লে কি কচুটো বোলে বেয়া। সেই এতিয়া মোৰ মানে ড তৰ ওপৰতে খং উঠি গৈছে আৰু কচুটো মই খাই ভাল পোৱা বস্তুটো মোৰ গ'ল চবতটো গ'লেই। কচুটো মানে খ খাই ইমান ভাল পাওঁ, মাছ মাছৰ মাথাটোৰ লগত।
অ', মাছৰ মাথাটোৰ লগত দি পেলাই বিৰাট ভাল লাগে, জালুক দি।
ধনীয়া লাগে উম, সেইটোকে খাবলৈ আশা কৰি আছিলোঁ মই বোলো এই ডক্টৰটোৱে মোক সেই বৰবাদ কৰি দিলে। এ, বাকীটো বুট চুট, জয়াবিন, বুট, বন্ধাকবি, ব্ৰকলি চব গ'ল চব বাদ পৰিল। এতিয়া আছেগৈ সেই কয়া-কচুটোকে আছিলেগৈ খাম বুলি ধুনীয়াকে একেবাৰে এতিয়া যে বৰু খুন্দি গৈছে নহয় ইমান ধুনীয়াকে গজিছে, কচুখিনি ক'লা কছু, একে মানে মোক খা‌ মোক খা কৰি আছে।
তাকে ন, কালি- কালি খাইছিলোঁ। মানে মই এ কালি খাই ছিলোঁ হোটেলত ভাত খাইছিলোঁ অ' স্কুলৰ পৰা মানে ওচৰতে হোটেল এখন আছে, তাত ভাত খাওঁ দুপৰীয়া কেতিয়াবা। কালি সিহঁতি মানে কচু লত ই দি পেলাই শুকান মাছ বনাইছিলে, সৰু সৰু এই পুঠি মাছ যে যিটো
উম-উম-উম-উম- উম।
টেষ্টি হৈছিলে মানে।
অ', তুমি শুকান মাছটো খোৱা ন?
খাওঁ।
অ', মই নাখাওঁ, মানে শুকান মাছৰ মোৰ গোন্ধটোৱে সহ্য নহয়।
নহয় মই এনেকে বনাই দিলে মানে বৰ ভাল লাগে, লতিৰ লগত বনাইছিল, সৰু সৰু একদম পুঠি মাছটো নিচিনা, উম মানে অ সৰু সৰু যিটো মানে এনেকা পুঠি এইটো কি বুলি কয় জানো চেপা কয়বি নেকি সেইটো চেপা নহয় চেপাটো এটা বেলেগ।
জানো এতিয়া কি বা কৰে।
অ', সেইটো মানে বনাইছিলে ইমান ভাল হৈছিলে বোলে কচুলত দি দি পেলাই ক হেৰি বনাইছোঁ খাব শুকা মানে শুকান মাছ দি কচ লতি মান চব খাম বলো কচল লতি মই ভালে পাওঁ ন বিৰাট টেষ্টি হৈছিলে।
উম।
কোনটো মানে ইমান নাথাকে মানে ভাল লাগিছিলে।
অ', কয় বহুতে কয় বনাই খাই খোৱা অ', কয় বহুতে কয় কৈছে খালেহে বোলে গম পাবা কিন্তু শুকান মাছটো খুলোতে যে যে গোন্ধাই উম, এই শুকান মাছটো খুলিলে যে গোন্ধাই উম।
সেই চাটনটো খাই খুব ভাল লাগে। মই বহুতেই শুকান মাছ মানে কিনা নাই মই নেকি দি এ আমাৰ এই দিদিজনীয়ে আনি দিয়ে যে।
অহ, অহ।
তেতিয়াই আনি দিয়ে মই বহুদিন খোৱা নাই।
সেই গোন্ধটোৱে সহ্য নহয় মানে খোলোতেই যে গোন্ধাই যে গেলা গেলা। বনোৱাৰ পিছত আৰু সেই গোন্ধটোলৈ মনত পৰে। অ', গোন্ধোৱা টোহে বোলে বেছি ভাল খাওঁ কাবিলাকে কয় আৰু গোন্ধোৱাটো। গুন্ধুৱা মানে শুকান মাছটোহে বোলে আচল মাছ বোলে। নাজানো আও। মানে কৈছে খোৱা খালেহে বোলে, বোলে গম পাবা বোলে কিমান ভূত জলেকীয়া লগত বোলে ইমান ধুনীয়া লাগে চাটনি মই বোলো
কালি মানে মই কচু লতিৰ লগত ভাজি দিছে খাই পেলাই ইমান মজা লাগিছে। মষ্টি লাগিচে মানে বিৰাত টেষ্টি হৈছে আৰু এনে চাটনি সেইটো খাই ভাল লাগে বহুত দিন খোৱা নাই, মাছতো মানে কিনা নাই মানে এনেকে কিনিব লাগিব। খাব লাগিব চাটনিটোও খাই ভাল লাগে আকৌ মোৰ এবাৰ এদিন ভাইটি ইয়াৰ আগত ভাড়া ঘৰত থাকোতে ভাই মোক কাষতে ল'ৰা এটা আছিলে সিহঁতি ঘৰত শুকোৱা মাছ আনি পেলাই এনেকে মোক বনাই বনাই খুৱাই তৰকাৰী। তেতিয়া আহ মই কৈছো শুকান মাছ নাখাও। এনে সি বোলে মই বনাই দিওঁ ৰব আপুনি খাই চাব। বিৰাট মানে ধুনীয়া ধ ধুনিয়াকে বনাই দি আহি
উম এ বেলেগে বনাই দিলে খাব পাৰি কিন্তু ঘৰতে যেতিয়া বনাব গোন্ধটো গোটেই ঘৰটো গোন্ধাই থাকে নহয় আৰু মানে খাবলৈ নোৱাৰো আৰু উম উম বাৰু ঠিকে আছে দিয়া বাৰু দিয়া ন ৰা ৰাখিছো দিয়া অ', অ'।